হেল্লো' হেল্লো'- হেল্লো'
হেল্লো'
শুনিছানে?
অ শুনিছো তই শুনিছ নাই?
উ শুনিছো। শুনিছো অ শুনিছো খোৱা বোৱা কৰিলা নাই? এইয়া মই শুবলৈ লৈছো আৰু উম মই শুবলে লৈছো।
অ অ ঠিকে আছে শুব হ'ল বাৰু
অ অ এই নহয় আজি দিনত হেৰিও হ'ল যে এইবিলাক কচিং চচিং গলে যোৱা।
হয় ক ভাগৰো লাগিলে।
উম ভাগৰ এটাও লাগি আছে। সেইকাৰণে অকমান সোন কালে শুও বুলি ভাবিছো আকৌ কাইলে ৰাতিপুৱা সোনকালে‌ উঠি দিম
অ ঠিকে আছে সেইটোয়ে সোনকালে শুব লাগে সোনকালে উঠিব লাগে।
অ হয়
অ মই এই ভাত খাই উঠিছো হে।
অ অ এ ল'ৰা এটাই মাৰিছিলে আকৌ
আহ
তোমালোক লগত
অহ গম পাইছো গম পাইছো কি কথা পাতিলি
এক কি এ এনেই খবৰ ললে বহুত দিন হেনো খবৰ লোৱা কন লোৱা নাই
অ ভালে আছে ভালে আছে বাকী ময়োতো কবলৈ গলে বহুত দিন পোৱাই নাই সময় তেনেকে ব্যস্ত।
হা হা লাইন আছে নাই সেইফালে
কাৰেন্ট আছে।
অ ইয়াত এ সিও গৈছে তেহেতৰ ফালেও নাই আমাৰ ইয়াতো নাই কি হৈছে জানো
অ আমাৰ ইয়াত আকৌ কাৰেণ্ট আছে দেই
অ আমাৰ ইয়াতো নাই লাইনটো ইমান দেৰি হ'ল
অ আজি এনেই আন দিনাতকে অকমান কমহে অসুবিধা দিছে আনদিনা আকৌ বৰ ফটক ফটক কাটি দিয়া নহয় গৰমৰ দিনকেইটাত
উম আমাৰ আমাৰ ইয়াত ৰোল সেইটোৱে আমাৰ বৰষুণ ঢেৰকণী মাৰিলেও লাইন নাকে কিন্তু এতিয়া ৰ'দ যিমান দিছে লাইনটো কাটিবলহে লৈছে
চবতে একেই এইটো অকনমান ডাৱৰীয়া বতৰ হলেও কাৰেণ্টটো নাকাটে। কিন্তু যদিহে বতৰটো বৰ ফৰকাল কৰে ৰ'দ খুব বেছি দিয়ে লাহেকে কাৰেন্টটো কাটি থৈ দিয়ে।
সেইটোৱেইটো
অ তাৰপিছত আকৌ তো তেওঁলোকৰ হেই হেল্পলাইন নম্বৰলৈ ফোন কৰিলো তেওঁলোকে কয় কিবা চাট ডাউন দি থৈছে বা এ- নেকে কিবা দিব এতিয়া অলপ পাছতে দিব
উম বৰাবে আপোনাৰ সেই কমপ্লেইনটো ৰেজিষ্টাৰ কৰি দিছো
অ এনেকে কব তাৰপিছতে একো নাই আৰু।
হে তাৰ পিছতো বহুত দেৰি পিছতহে দিয়ে।
এ মানুহে দিয়ে আচলতে সিহঁতৰ নিজৰ সুবিধামতে দিয়ে কিন্তু এই গ্ৰাহক খিনিক মানে। তো সেই কথা কেইটাই দি পেলাই হেৰি কৰি থৈ দিয়ে আৰু ৰখাই থৈ দিয়ে। অ সেই তেনেকুৱাই আৰু চবতে।
অ অ মই এদিন ভাল গালি দিলো নহয়।
অ কি বুলি।
এনেকে মানে লাইনৰ লাইনো মানে খেলি মেলি কৰি আছিল মানে আৰু আপুনি পাঁচ দহ মিনিটৰ পিছত আপোনালোকৰ লাইন পাই যাব।
অহ
তাপা নাই নাই দহ মিনিট কিম আধা ঘণ্টাৰ ওপৰত ৰলো।
অহ।
তাপ তাপাকৈ বিডিছেলৈ সেইটোলৈ মাৰি এনেকুৱা গালি দিছিলোঁ। আপোনালোকে কি এইখনে কৰি আছে ইমান দেৰি যে দিম বুলি কৈ নাই দহ মিনিটত দিয়া কাৰণ এতিয়া পঞ্চল্লিশ মিনিট ৰলগে
অ স মানে কি কোনোবা এ দিনা ধৈৰ্য সীমা পাৰ হৈ গুচি যায় দেচোন।
সেইটোৱে সেইকাৰণে গাল গালে সেইকাৰণ গালটো। পাৰি পানে তহঁতক অলপ হেৰি কৰিলো তাৰ পিছতহে আকৌ লাইনটো দিছে লৰালৰিকে।
উম অ। অ সেই তেনেকুৱা থাকে এ মানে হে এতিয়া এনেকুৱা গৰমতে কিমাননো সহ্য কৰি থাকিবি
হয় হয়।
তাৰপিছতে আকৌ কাৰেণ্টৰ বিল আহে একেবাৰে তিনিশ চাৰিশ পাঁচশ ছশ ইমানতো।
উম।
এমাহত
উম।
তাকে বেছি হে।
আজিকালি স্মাৰ্ট মিটাৰহে আকৌ চবতে
আহ তহঁতৰ লগালে নি স্মাৰ্ট মিটাৰ? অ আমাৰ সেইদিনাখন লগাই থৈ গলহি।
অ লগালে নি অ আমাৰ নাই ক এতিয়ালৈকে দেই সেইটো।
এ আমাৰ মানে কি কাৰেণ্টটো। এতিয়াও বৰ্তমান ইমান আমি আমাৰ ইমান নাই ন টিভি টোহে চলি আছে ফ্ৰিজ নিয়ে নাই তাৰপিছত আকৌ মিক্সিটো কেতিয়াবা কেতিয়াবা চলে। মানে ৱাচিং মেচিন নাই।
উম।
ত' ফেনো দুখনেহ চলি থাকে।
অ হয় বাৰু
মানে বিল বহুত আহে পাঁচশ টকাৰ ওপৰত আহে এমাহত।
অহ
মই বোলো যিহেতু ইমানতো ভৰোৱে স্মাৰ্ট মিটাৰ টো লগাই চাও তেতিয়া মানে মই কিছুমানে কৈছে বোলে স্মাৰ্ট মিটাৰ টো লগালে বিল টো জোখত আহে আগতে যদি খুব বেছি আহি আছিলে এতিয়া কম আহে অলপ।
মানে নিজৰ কথা এইটোৰি ৰিচাৰ্জে ভৰাব লাগে।
উম সেই তেনেকুৱা।
মানে এতিয়া আমাৰ মামাহঁতৰো আছে নহয় স্মাৰ্ট মিটাৰ।
অ
সেইটো তোমাৰ সেই এ এশ টকা ভৰাই এঘাৰ বাৰ দিন ধুনীয়াকে যায়।
অ সেইটোয়ে ত' অকমান এই গৰমৰ দিনকেইটাত বা বেছিকে যাব ঠাণ্ডা দিনকেইটাত ঠাণ্ডা দিনকেইটাত এশ টকাইটো পোন্ধৰ দিন মান গুচি গ'লে।
অ সেইটোৱে ইফালে আকৌ ভাঢ়া ঘৰ থাকোতে এশ টকাত বাৰ দিন যোৱাতো ধেমালি নহয়।
অ টো কম কথা নহয় নহয় কাৰণ এতিয়া আমাৰ এমাহত পাঁচশ টকা বিল অহাতকে
উম
যদি এমাহত দুশ টকা বা আঢ়ৈশ টকা ৰিচাৰ্জ কৰিলে হৈ যায়।
কিমান
ভাল হে অ হ মানে এতিয়া আমাৰ আইতাহতৰ তিনটা ৰুম ভাড়া তাৰপা আকৌ নিজৰ ঘৰতো আছেই পটকাত হেনো বাৰ দিন এঘাৰ দিন সেনকে যায়।
অ জোখতে গুচি যায় ধুনীয়া চলে আৰু
অ তাৰ তাৰ কথা আগত তাৰ মই হেৰি চাইছো ক টাইমত মামাহতে নাজানে মোৰ কেতিয়াবা গলে মানে মই কৈ থওঁ।
আহ
সেইটো কথা এনেকে চলি আছে।
অ সেইটোয়ে কম মই কিছুমান এতিয়া এ মোৰ চিনাকি মানে বা এজনী ঘৰত ব্ৰইলাৰ ফ আছে তাৰপিছত সিহঁতে কৈছে মানে সেহেঁতে পোন্ধৰ দিনৰ দেৰশ টকা মানকে ভৰাব লাগে আৰু স ভাৱ চোন ব্ৰইলাৰ ফামতো লাইট লগাই থয়।
অ আৰামত ডাঙৰ হলেতো দহ এঘাৰটা লগে
অ লগাই থয় আকৌ সেইটো সেইটোৱে আকৌ হেৰি লাইটটোহে লগাই আজিকালি এল ই ডি বাল্বটো নলগাই নহয় আগৰ যে হালধীয়া লাইটটো যে
অ সেইটো সেইটো তও বিল উঠে।
অ সেইটোহে লগাই সেইটো লগাই পেলাই যদি ডেৰশ টকাতো পোন্ধৰ দিন গুচি যায়।
হয় সেইটোতে চবতছে বেছিকে যায় আকৌ এদিনতে।
অ সেইটোত বেছি যায়।
সেইটো
গতিকে মই সেইবোৰকে ভাবি পেলাই
অ অ অ তাপা মই সেই কথা এটাৰ কাৰণেও মাৰিলোঁ।
অ ক
এই তেজপুৰৰ পৰা খেলখনৰ খবৰ আহিছিল।
অ
জুলাই সাতাইশ তাৰিখে
অ
জইণ্ট ফীজ তোমাৰ ন হাজাৰ পাঁচশ।
অ ডাঙৰ খেল
অ জিকিলে ছাব্বিশ হাজাৰ
অ পাইচ মানিটো আৰু ৰাখিব লাগিছিলে আকৌ ন হাজাৰ দি পেলাই ছাব্বিশ হাজাৰহে।
অ ৰাণা চাব চাবিছে
অ আহ জিকাটো
হয় জিকাটো হে একচল্লিশ নে বিয়াল্লিছে
অ তেনেহলে ঠিকে আছে।
অ স তাৰ পৰা খবৰটো দিছে। অ জুলাই সাতাইশ তাৰ পৰা খবৰটো দিছে মানে। হেৰি গ্ৰুপ এটা আছে সেই তেজপুৰ তাহেতৰ আমাৰ মানে এই মাহী লৰা এটা আছে।
অ।
সি খবৰটো দিছে মানে, সেই ফটোখন পঠিয়াই দিছে মোলৈ, তাৰপৰা কৈছে সেনেকে খেল এখন আছে তহঁতৰ টিম সেইফালে আছে যদি খবৰটো দি দে। আহিব পাৰিব নহয়।
পাই পাই আমাৰ ইমান দিনে প্ৰেক্টিচ কৰি আছো। হয় নহয়
মই বোলো কৈছো ন আমাৰ দল এটা আছে নহয়। গ গাঁৱৰ ধুনীয়া একদম ভাল খেলে। এইবিলাক -এইবিলাক জিলা ভিত্তি চিলাভিত্তিৰ খেলি থকা বোলো।
পাৰি পাৰি তই ক সেই যাম বুলি ক মানে কি পইচা পাতি চিন্তা কৰিব নালাগে। পইচা পাতি মিলাই লম লাগিলে ন।
সেইটোৱেই। দলৰ পৰাই ওলাই যাব ন গোটেই কেইটাৰ পৰা।
অ ওলাই যাব আৰুতো এতিয়া আমাৰ দলৰ গোটেই কেইজন খেলুৱৈ মানে একদম নিজৰ -নিজৰ উন্নত সেয়া সময়ত চলি আছে মানে পিক টাইমত চলি আছে ন? গতিকেটো ভাল হ'ব যেতিয়া। ভালকে খেলিলে জিকিম কেলে নিজিকিম।
সেই জিকিম বুলিয়ে খেলিম ন। আৰু তাতে আমাৰো এঘাৰ জন আছে। ভাল খেলা। তাৰ পিছতে আকৌ চাবচিটিত তিনিজন বা চাৰিজন থাকিবই নহয়।
অ লৈ যাম লৈ যাম, মানে কি এবাৰ আমি এখন খেলত অকল এঘাৰজনহে লৈ গৈছিলো তাৰ পিছত। পিছতে এজনে ভৰিত দুখ পাইছিলে।
অ
অসুবিধা হৈ গৈছিলে, তাতকে এইবাৰ আমি চাবছিতিউত প্লেয়াৰ তিনিজন লৈ যাম।
অ মানে এনেও এটা দলত মানে এনেও পোন্ধৰ জন থাকেই ন ধুনীয়াকে সেই বাহিৰত আৰু চাৰি চাৰিজন লয় যাম আৰু তাৰ বাহিৰেও।
অ ভাল হ'ব।
উ সেইটোক মই মই তাৰপিছত সেই গোটেই ফৰ্ম চৰ্মখন ফিল আপ কৰি দিলো আমাৰ দলটোক জে চিচি তাৰপা ম গতেই পোন্ধৰ জনৰ নাম দিলো বাৰু।
অ আমি এতিয়া কি ছাব্বিশ তাৰিখে যাব লাগিব তেন্তে।
অ ছাব্বিশ তাৰিখে যাব লাগিব ৰাতিকে গুচি গ'লে হ'ল সাতাইছ তাৰিখে মৰ্ণিং পাই যাম।
অ খেল কেইটাৰ পৰা হ'ব বা। অ তেতিয়া হৈ যাব হৈ যাব।
এ হেই এটা দলে আঠ অভাগে হেনো খেল এটা লৰা আঠ অভাগে হ'ব খেল।
অ উ।
বাকীখন খেল আঠ অভাৰ তাকো এই হেইদিনীয়া খেলখন হে শুনি লোৱা সাত দিন হ'ব।
অ বহুত দীঘলীয়া খেল দেখোন।
অ এই ডাঙৰ নহয় দল হেৰিটা সেনে ওঠৰটা।
অ
তাৰপা সেই অ সেইটোবে আমি থাকিব লাগিব এইকেইদিন আৰু।
মই হেৰি কৰিম গোটেই কেইজন খেলুৱৈকে বা সুধিব লাগিব কাৰণ তো দীঘলীয়া সময়ৰ কাৰণে। যাব লাগিবতো।
অহ অহ যদি কোনোবাই নোৱাৰে আহ তেতিয়া বেলেগ গাঁওৰ পৰা দুজন মান লৈ যাম যদি। যদি নোৱাৰোঁ বুলি কয়।
নোৱাৰিলে বেলেগক লৈ যাব পৰা হ'ব।
তাৰপা সেই অ' এই সেই ফাইনেলখন বাৰ অভাৰ হ'ব। বাকীবিলাক আ অভাৰ।
অ'।
আৰু ক- কৈছে মানে, জইন ফিজটো সেইদিনা গৈ দিলেও হব বা আগদিনা ৰাতি ৱেবছাইটত লিং- সেই কিউ আৰ বিলাক দি - দি দিব হেনো। খেলৰ কিউ আৰটো দি দিব। সেইদিনা দিলেও মানে কৈছে, সেইদিনা দিলেও হ'ব বা খেলৰ দিনা দিলেও হব।
ঠিক আছে, হ'ব। সেইবোৰলে বাৰু ইমান অসুবিধা নাই। আৰু আজিকালি মানে কি, অনলাইনত ডিজিটেল পেমেন্ট হৈ গ'ল। গতিকে অনলাইনত সেই তেনেকে ৱেবছাইটত মাৰি দিলেও হ'ল। আৰু এনেকে কেছ দিলেও হ'ল। পইচা জমা কৰোঁতে যদি আমি কেছকে কৰোঁ, তেতিয়া কেছ কে লম আৰু।
উম - উম। অ'- এতিয়া মই ফাইনেলটো কৰি দিলোঁ তেহেতক। যাম বুলি।
অ' হ'ব, ঠিকে আছে। তইতো পাৰিবি, মই পাৰিম। বাকীকেইটাক মোৰ বাৰু, খবৰ এটা কৰিম।
সেই টাৱাৰ থকা ঘৰকেইটাক সুধিবা। দীঘলাক সুধিবা। বাকীকেইটাক মই সুধিম বাৰু, খবৰ এটা লৈ।
অ' হ'ব - হ'ব। ভাল হ'ব বাৰু তেনেহলে। তেনে, আমি হেৰি কৰিম তেনেহলে অ'
তেতিয়া তুমি খবৰটো লোৱা। মই এইকেইটা লগত মাৰি লওঁ দেই।
অ' হ'ব। ঠিক আছে, হ'ব।
অ' হব।